অ', হেল্ল'।
কি কৰি আছা?
এইয়া ঘৰতে মানে, ঘৰত মানে, আমাৰ মানে, ইয়াত গোটেই বানপানী হৈছে মানে, একদম মানে আমি ঘৰত থাকিবই পৰা নাই।
অ', টো' কেনেকা বানপানী হ'ল?
অ', এই বানপানীটো মানে, আমাৰ এই মানে, অৰুণাচলত বোলে এনেকে মানে, কৰ মানে ৰাস্তা ভাঙি বোলে এনেকে, মানে ক'ৰ পৰা বোলে পানী আহিছে সিহতেও গম নাপায়। তাৰে মানে আমাৰ যিহেতু নদী কাষৰীয়া অঞ্চলতে থাকো যে। সেইকাৰণে মানে, মানে আমাৰ-আমাৰ ঘৰ মানে গোটেই বানপানী হৈ অৱস্থা বেয়া হৈ গৈছে মানে।
পুৰা-পুৰা পানী বহুত হৈছে চাগে না?
পানী বহুত হৈ গৈছে, এতিয়া আমি চব মানুহবিলাক এতিয়া এই বামলে মানে, বামলে আহি আছো সকলোৱে।
তাৰপিছত কিবা, জীৱ জন্তু এনেই মৰিছেনে নাই তাত?
অ', জীৱ জন্তু মানে ম, আধা আধি মৰিছে হলেও মানে মানে লৈ আহিছে বাৰু বামলৈ।
এ চৰকাৰে কিবা কিবি এনেই, সা সুবিধা
একোৱে দিয়া নাই এতিয়ালৈকে, জানো পাছত আহে যদিও কি কৰে আও।
তাৰ পিছত তহঁতৰ ইয়াত এতিয়া পানী পোৰা চাগে ন?
পোৰা কি ক'বা এতিয়া। তোমাৰ এইপিনে অ' নদী কাষৰীয়া অঞ্চল নেকি ঘৰতো?
নাই নাই এইখিনি আমাৰ ফালে পানী হোৱা নাই।
অ'। আমাৰ মানে এই মানে আমাৰ মাথাইৰ ঠিকাদাৰটো ভাল নাছিলে, একদম মথাউৰি চাথাউৰি মানে পোৰা ভাঙি পিনে সোমাই আহি গৈছে, মথাউৰি দি একো লাভ নহল মানে।
কেনেকে মাথাউৰি জানো।
এতিয়া ক'ত আছে এনে?
এতিয়া মানে। মানে এতিয়া আমিও মানে এতিয়া মানুহ বিলাকো মানে সহায় কৰি দি আছো বস্তু বাহিনী আনি মানে অনা নিয়া বিলাকত।
অ', তাৰপিছত তহঁতৰ এতিয়া গৰু ছাগলী বিলাক ক'ত থৈছা?
গৰু, ছাগলী আমাৰ এটাতো মানে নদীয়ে উতাই মানে পানীয়ে উতাই লৈ গ'ল। এতিয়া বাকী বিলাকতো এতিয়া মানে লৈ আহিছো বাৰু।
অ', মানু্হ চানুহ মৰিছে নি তাত?
মানুহ এতিয়ালৈকে একো হোৱা নাই বাৰু।
অ'
এতিয়া অৰুণাচলৰ মানে গোটেই মানে নদী উতৈ মানে গোটেই মানে গাড়ী চাৰিও গোটেই আহি গৈছে আমাৰ এই পিনে। ইমানেই টান অৰুণাচত বেছি হৈ গৈছে, আমাৰ ইয়াতো মানে পোৰা আহি গৈছে।
পানী শুকোৱাই শুকোৱা নাই?
শুকোৱাই নাই মানে।
কিমান দিন বৰষুণ দি আছে তাত? বৰষুণ দিয়ে আছে।
ব ষুণ মানে কালি নে পৰহি পা দি কাৰণে দিয়ে দিয়ে আছিলে, তাপা কালি হঠাতে মানে ইমান আহি গ'ল। পানী গমেই নাপালোঁ মানে।
অ'
এতিয়া গোটেই স্কুল ল'ৰা ছোৱালী মানে আমি কোনোৱে মানে স্কুল কলেজ একোৱে যাব পৰাোৱা নাই। এ মানে কি ক'বা কোনোৱে একো যাবই পৰা নাই মানে। কলৈকো যাব পৰা নাই। থাকিবলেও মানে ঠায়ে নাইকিয়া হৈ গ'ল মানে, এতিয়া গোটেই মানে মানে বামলৈ আহি আহি মানে মাথাউৰি এটুকুৰা নাই ভঙা যে চাইদলে মানে আহি আহি তাতে উপৰতে ৰখ চবেই আছো আৰু।
কেম চেম বনাই আছে চাগে ন'?
অ', তাতে চবে সকলোৱে কেম্প বনাই আছে টিৰপাল তৰি তৰি।
এতিয়া খাবলৈ ববলৈ কিবা আছেনে নাই?
খাবলে ববলে মানে গৈছিলে মানে অ', মানে আমাৰে মানুহ কেইটামান আহিছিলে আনি দিছিলে কিবা কিবি খাবলে।
খেতি বাতি কৰিছিলা বানপানীত?
অ', গোটেই খতম খেতি বাতি চব খতম কৰি দিলে। বাকী তোমাৰ ভালনে?
অ', ভালে ভালে।
অ', এইবাৰ কলেজ স্কুল গৈছা চাগে।
কলেজ স্কুল গৈ আছো গৈ আছো।
অ', মই এয়াই গোটেই মানে কি কবা।
বান পানী নহ!
উম।
অ', তেতিয়া এতিয়া কি কৰিবা এতিয়া?
এতিয়া কি মানে পুৰা সহায় কৰি আছো আৰু পুৰা।
অ', অ'।
বাকী তোমাৰ ঘৰত সকলোৱে ভালে চাগে?
ভালেই ভালেই।
অ', হ'ব তেতিয়া মই মানে ই সহায় কৰো অলপ।
হ'ব হ'ব হ'ব ভালছে থাকিবা।
অ', অ', হ'ব।